হেল্ল।
হেল্ল', কি কৰি আছ?
আছো, তুমি কি কৰি আছা?
এ আছো মও, এ আজি ৰ'দটো বেছি দিছে যে, অকমান এনেকে আমাৰ পিছ ফালৰ গাঁওখনলে ওলাই আহিছো, আহি মেলি চাইকেল লৈ আহিলো মানে আহি পেলাই এতিয়া বতাহ খায় আছোঁ।
অ অ মইয়ো আছিলো, গৰম তাকে ভিতৰত সোমাবই নোৱাৰি। শুম বুলি ভাবিলো, শুবও নোৱাৰিলো।
অ', সেইটোৱেই, মইও সেই ঘৰত তেনেকে থাকিব নোৱাৰি এতিয়া অকমান ওলাই আহিছোঁ‌। অকমান বোলো শান্তিত ক'ৰবাত ৰঁ‌ওগে, গৰমত নোৱাৰি নহয় ইমান।
সেইটোয়ে বহুত গৰম পৰিছে, আমাৰ ফালে কালি ৰাতি বৰষু ষুণ দিছিলে কিন্তু, তোমালোকৰ ফালে দিছিলে নেকি?
নাই দিয়া, নাই-নাই দিয়া, নাই দিয়া আমাৰ বৰষুণ নাই, ৰ'দ মানেটো বহুত ৰ'দ। অ', ৰা-কালি ৰাতি? কালি ৰাতি আমাৰ বৰষুণ নাই, হেৰিটো বতৰটো অকমান গোমা কৰি আছিলে।
অ'-অ'।
বৰষুণ নাই, বৰষুণ কালি ৰাতিও নাই, তাৰ আগৰ গিদিন আ কৌ ৰাতি ৰাতি পুৰা বৰষুণ আছিলে, আৰু ৰাতিপুৱাও সেই একে বৰষুণেই। কিন্তু যোৱা ৰাতিও বৰষুণ নাই, আৰু আজি ৰাতিপুৱাও নাই।
আচ্ছা। এই জানো কি বতৰ একো, ধৰিবই নোৱাৰি
সেইটোৱে বতৰ একো তই এতিয়া মহিমাই বুজিব নোৱাৰি, এতিয়া ৰ'দেই দিবনে বৰষুণেই দিব নে, গৰমেই হ'ব নে, ঠাণ্ডাই হ'ব।
এতিয়া বাকী ঘৰত চবৰে ভাল?
ভাল ভাল, ঘৰত সবৰে ভাল, তহঁতৰ চবৰে ভালনে?
দি আছোঁ আৰু, তাকে এতিয়া গৰম বন্ধ দিছে ভাবিছিলোঁ তোমালোকৰ ল লখিমপুৰৰ ফালে, মানে তোমালোকৰ ঘৰৰ ফালে ফুৰিম লখিমপুৰৰ ফালে।
অ'-অ', আহিবি, আহিবি। আহিবি আহিবি, গৰম বন্ধটো মই ভাবিয়ে আছিলোঁ‌, মই তহঁতক কৈছিলো নহয় সেই তেতিয়াও আহিবলে। তহঁতে আৰু মন নকৰিলি আহিবলে, মই তেতিয়াও তহঁতক ক'লোঁ। এতিয়া বন্ধটো পাইছ যেতিয়া আহিবি।
তাকে এতিয়া বন্ধটো পাইছোঁ যেতিয়া এপাক ফুৰি আহোঁ ব'ল।
অ', এতিয়া বৰষু উম, বন্ধটো আছে।
অ', হেৰি শুনাইছিলে ন, ক'ৰবাত যাম বুলি কৈছিলে, এনেকে ভাবিলোঁ গ'লা নেকি।
অ', নাই যোৱা নাই, যাম বুলি ভাবিছোঁ‌ হে। তাকে এই গৰম বন্ধতে যোৱা কথা আছিলে নহয়, গৰম বন্ধটো এতিয়া পালেহিয়ে, এ তহঁতো আহিবি তেতিয়া অ', সেইটোৱে তহঁত আহিবি, তেতিয়া লগতে যাব মেলিব পাৰিম।
অ', তোমাৰো লগৰ কেইটমানক ক'বা, আমিও যাম এইফালৰ পৰা।
অ', ক'ম-ক'ম, থাকিবা থাকিবা আকৌ হেৰি, কেইবাটাও আহিলে নহয়, মোৰ লগৰ প্ৰায় কেইটা ঘৰলে আহিলেই। গোটেই কেইটা এতিয়া ওলাই যাব পাৰিম আৰু।
উম, চবৰ পৰীক্ষা যে খতম হৈছে।
অ', চবৰে পৰীক্ষাবোৰ খতম হৈছে, এতিয়া একদম চব বিন্দাস ঘৰত আছেহি। ওলাই যাব পাৰিম, মানে এই গৰমৰ দিনকেইটাত, এই বন্ধ কেইটাত যদি ওলাই নেযাওঁ পিছত ক'লৈকো ওলাইও যাব নোৱাৰিম, কৰ'বাত অকমান শান্তিত ফুৰিবও নোৱাৰিম। অ', সেইটোৱে, মেইন কথা সেইটোহে। সময়তটো নিমিলে ন, এতিয়া চবৰে সময়টো থাকে। এই বন্ধ দিনকেইটা, মানে এই জুলাই মাহটো। তাৰপিছত আকৌ একেবাৰে ডিচেম্বৰ মাহলৈ বন্ধ পাব আৰু চবেই। তেতিয়া আকৌ চব জেগাত যাবলৈও ভাল নালাগে নহয়।
বিজিও থাকি যায়, মানে ব্যস্তও হৈ যায় পিছতে।
অ সেইটোৱে মানুহবোৰ চব ব্যস্ত হৈ যায় ন সেইকাৰণে মানে - এনেকুৱাতে হ'লে ভাল আৰু বন্ধটে একদম - ভাল সময় আও এনেকে ফুৰিবলে ক'ৰবাত যাবলে।
এতিয়া খাবলৈও ভাল মানে এতিয়া, তুমি গাছটেঙা খাই পাইছা?
হা হা?
গাছ টেঙা খাই পাইছা? খৰিচা বুলি কৈ যে।
পাইছো পাইছো অ গাছটেঙা আমা
খোৱা হয়েই আমাৰ আচাৰো বনোৱা হয় বা এনেকে কিবা কিবি মাংসবোৰত। গাহৰি মাংসৰ লগত গাজৰ সেইটো ভাল লাগে।
গাহৰি মাংস লগত গাছ গাছ টেঙা দিয়ে জানো?
দিয়ে, গাহৰি লগত গাজ বনাই বাঁহগাজ - বহুত ধুনীয়া লাগে সেইটো - সেইটো একদম বেলেগ এটা সোৱাদ হয়, আৰু আমাৰ হেৰি হয় ন আমাৰ এই - একদম পাহাৰ কাষৰ - মানুহ বোৰে পুৰা বাঁহ গাজবোৰ একদম পুৰা - কাটি কাটি একদম দুম দুমকে ঘৰৰ সন্মুখত ৰাখি থয় - তই মানে তেনেকুৱা একো কথা নাই তই তাৰ পৰা যদি খোজ সিহঁতে দিও দিয়ে মানে। ইমান বেছি সিহঁতৰ তাত ইমান একদম এভেল এবুল - সেইকাৰণে দিয়ে দিয়ে যা লৈযা লৈযাকে। অ সেইটোৱে সেইটোৱে। মানে হেৰি হয় বেলেগ এনেই কৰবাৰ পৰা মানুহে এনেকে নিয়েহি যে। বেলেগ কৰবাৰ পৰা মানুহে নিয়েহি যে সেইবোৰ এনেই দহ টকা বিশ টকা তেনেকে কিবা কিবি দিয়ে।
উম।
কিন্তু নিদিয়াকে এনে লৈ আহো বুলি কলেও সিহঁতে একদম পুৰা ধুনীয়াকে দিয়ে দিয়ে, লৈ আহিবো পাৰি।
এ আমাৰ ফালে পাবলৈও নাই মানে একদম। অভাৱ হৈ গৈছে আৰু মানে, চব কাটি কৰি খটম কৰিলে মানে ঘৰ বনাইছে যে।
অ, সেইটোৱে সেইটোৱে সেইকাৰণে - আৰু তাতে টাউনৰ ফালে তহঁতে বাঁহগাজনো পাবি কত, তহঁতৰ পৰা টাউন একদম পুৰা - মূল টাউন পৰি নেযায় - কিন্তু তথাপিও টাউন এলেকা বুলিয়ে ধৰচোন, তাতো ফটককে পাবলে টান। উম, সেইকাৰণে পাবলে টান যে। সেইকাৰণে আৰু তহঁতৰ তাত নাপায়ো তেনেকে, তহঁতে চাগে বহুত দিন হল খোৱাই নাই তেনেকে।
নাই নাই খোৱা তেনেকে তোমালোকৰ ফালে মোক গৈছিলো নহয় তেতিয়া মানে যোৱা বছ ৰে, তেতিয়া মানে দেখিছিলো বাঁহগাজ আছিলে, এ মনত পৰিছে মানে কেনে কুৱা দিন আছিলে এতিয়া আও মানে চব ঘৰতে পাচলি আছিল বুটলিবলে।
অ সেইটোৱে সেইটোৱে, আহিবি আহিবি এই বন্ধতে আমাৰ ফালে আহিবি। আমি গোটেই কেইটাই আমি আছো কেইবাটাও এই লগতে - বহিয়ে আছিলো অথনি তাকে পাতিয়ে আছিলো বোলো বন্ধটো হ'ল ক'ৰবাত যোৱা হলেও হওক। মানে এনেই থাকি আমনি লাগে যে ক'ৰবাত যোৱা হলেও হওক ক'ৰবাত থকা হলেও হওক। মানে কিবা এটা মুঠতে কৰিব লাগে।
দে দে -
আৰু গৰম বন্ধটো হ'ল বুলিয়ে আগতে বেলেগ কথা আছিলে আগতে গৰম বন্ধ বুলি কোৱা মানে - কি হয় আও মামাৰ ঘৰলে যোৱা কাৰোবাৰ ঘৰলে যোৱা - ইটোৰ পিছত সিটো ইটোৰ পিছত সিটো বহুত কিবা কিবি ওলাই থাকে। গৈ থাকিব পাৰি, কিন্তু এতিয়া আক সেইটো নাই নহয়।
আগতে সৰু আছিলো। তেতিয়া মানে ফূুৰ্তি এটাও লাগিছিল গৰম বন্ধ আহিছে মামাহ ঘৰ যাম ফুৰিব যাম তেনেকুৱা।
অহ, সেইটো সৰুতে সেই ফূৰ্তিটো আছিলে, মানে একদম এটা বেলেগ ধৰণৰ একদম বেলেগ এটা মনতো বেলেগ কিবা এটা হৈ থাকে, যে অহ, এনেকে বন্ধ দিব গৰম বন্ধ গৰম বন্ধ বুলি কলে ক'ত যাব লাগিব? মামাৰ ঘৰ যাব লাগিব, পেহীৰ ঘৰ যাব লাগিব, জেঠাইৰ ঘৰ এ মানে অভগন কিবা কিবি কিবি ওলাই যায় কিন্তু, এতিয়া মানে কি হৈ গ'ল এ ইমান তেনেকুৱা কথা নাই ন' এতিয়া কৰ'বাত যাম, মানে মামাৰ ঘৰলৈ যাম, কিবা যাম। মানে সময় পালে যোৱা হয়, কিন্তু সেইটো বস্তু মানে আগৰ নিচিনা হৈ থকা নাইতো।
সেইটোৱে সেইটোৱে।
যেনে এতিয়া বাহিৰত ক'ৰবাত ফুৰিবলৈ যোৱা, মানে এনে কৰবাৰ অশান্তি লাগে আৰু মুঠতে এতিয়া ক'ৰবাত ওলাই গৈ।
লাগে বাৰু, তোমালোকৰ এইফালে খেতি কৰিছে নে নাই এতিয়া পানী চানী নাই টো চাগে পথাৰত?
আছে আমাৰ পুৰা পানী। পানী আছে মানে আমাৰ কি হ'ল, আগফালেও নদী পাছফালেও নদী যে। এ মাজতে বৰষুণ জাগাত তেনেকে পানী হৈছিলে। পানীটো পথাবোকৰ আমাৰ দ' পথাৰ যে পানীবোৰ ৰৈ যায়। তাৰপিছত আমাৰ আকৌ কালি বোকা পৰহি পৰহি বোকা দিলে।
দিলে ন'?
উম, পৰহি বোকা দিলে আৰু পৰহি বোকা দি মেলি এতিয়া দুদিনমান থাকিব। কাইলৈ বা পৰহিলে মানে আমাৰ গোচ ল'বই আৰু।
মানে কেইদিনমান বিজী কেইদিনমান মানে ব্যস্ত হৈ যাব পাৰে আৰু।
অ', এতিয়া ব্যস্তই আৰু একেবাৰে, মইতো বাৰু ইমান ব্যস্ত কেলে নহয় মই ইমান খেতি খেতিৰ কথা ইমান নাজানোঁ বা খেতিত মই লাগি ফুৰা নহয়ও, আগৰ পৰা লগা নহয় যে। তথাপিও কিন্তু এটা কথা আকৌ, আমি যাও আকৌ আমাৰ পথাৰ কেইখনলে গৈ গৈ মাটি ৰোৱা দিনত মা টি ৰুও গে।
ফূৰ্তিও লাগে নহয় আকৌ ভাল চাল ভাল লাগে গৈ পেলায় পথাৰত।
অ', হাল বোৱা টাইমত আমি আকৌ গৈ
তুমি এনে কঠিয়া-চঠিয়া উথাই পাইছা নে নাই?
পাইছোঁ আমি এইবোৰ চব কৰোঁটো।
উঠাব লাগে কঠিয়াল ভাল।
কঠীয়া উঠাও পৰা কঠীয়া উঠৱাতো সাধাৰণ কথা সেইটোতো কৰো বাৰু সেইবোৰ। মানে ধৰি লোৱা আমাৰ এতিয়া পথাৰ কেইবাখনো হৈ যায়। পিছফালেও আছে আগফালেও আছে এনেকে আকৌ আৰু এজেগাত আছেগে। সেই তেনেকে সেইবোকৰ জেগাত গৈ গৈটো অকল কঠিয়া উঠোৱাই নহয় বোকা দিয়াতো আমি সেই পুৰহি এইয়া বোকা দিছোগে আমি, গোটেইখিনি মিলি পেলাই। এইবোৰ হৈ থাকে কিন্তু মানে একেৰাহে লাগি থকা নহয় আৰু মই এতিয়া ধৰি লও'আমাৰ বোকা দিলে মানে গোছ ল'লে মই একেবাৰে ব্যস্ত হৈ যাম তেনেকুৱা কথা নহয় আৰু।
উম, উম।
মই যাম মই পথাৰলে থাকিমগে, তোৰতো একো মানে পথাৰত যোৱা একো খেলেই নাই?
উম, এতিয়া বোকা দিলে চাগে এতিয়া গৰু-চৰু নাইে চাগে ন' ট্ৰেক্টৰে চব?
অ', ট্ৰেক্টৰ ট্ৰেক্টৰ আমাৰ এখন পথাৰ
ট্ৰেক্টৰৰ মেচিনে ওলাই লৈ যায় আৰু এতিয়া আৰু গ'লেও।
অ' এ কৰবাত কৰবাত হেৰি কৰে ক'ৰবাত ক'ৰবাত এই এনেকে তোৰ উম এ আমাৰ গৰুৱে বায় ওচৰৰ কিটা জেগা কিন্তু চবতে গৰুৱে নোৱাৰি নহয়।
আজি কালি গৰু পাবলৈ টান
অ' গৰু পাবলৈ টান আজিকালি আৰু গৰু মানে তাত তেনেকে বলদ নাপাৱ ন। হাল বাব পৰাকে।
হয় আৰু গৰুৱে বাবলৈ অকণমান কষ্টও যে।
আজি কালি মানুহৰ জোৰ নোহোৱা হৈ গ'ল সাৰ খাই খাই।
উম সেইটোৱে সেইটোৱে সেইকাৰণে গৰুৱে নাবায় আৰু ইমান সোনকালে উঠি আগৰ দিনৰ কথাটো কেনেকুৱা আছিল আও, পইতা ভাত কেইটামান থাকিব পঁইতা ভাত লৈ মেলি একেবাৰে ৰাতিপুৱাই ওলাই যাব আৰু পথাৰলৈ অ' তাৰ পিছত একদম পথাৰলৈ যাব পথাৰ বহুত দিন পথাৰতে থাকিবগে। কিন্তু এতিয়া সেইটো নহয় নহয় আৰু। এতিয়া মানে চবেই অকল হেৰিতে লাগি থাকে ট্ৰেক্টৰ চেকটৰ ট্ৰেক্টৰ নহ'লে মানে নহ'ব এতিয়া খেতি তেনেকুৱা হৈ গ'ল
আজিকালি ট্ৰেক্টৰৰ ৰোৱাটো কাটাটো উ আজিকালি আকৌ অ' আলি দিয়াটোও ওলাই গৈছে নেকি ট্ৰেক্টৰৰ
অ' আলি দিয়া অ অ এনে বোকা দিওঁতেই তোৰ মানে প্ৰথম এনেকে পথাৰখন হাল বাওঁতেই এ পুৰা হেৰি কৰি দিয়ে সেয়া কাটি দিয়ে আলিবোৰ আলি কাট আলি কাটি দিয়ে তেতিয়া তাৰপিছত আকৌ কি কৰে আকৌ যেতিয়া হেৰি কৰে মেচিনে দি কৰোতে আলি বান্ধি দিয়ে এইবোৰ আলি কটা আলি বন্ধা পা ধৰি ল গোটেইখিনি এতিয়া আও মেচিনেৰে আৰু একো কামটো এতিয়া হেৰিয়ে হ'ব বুলি নহয় মানুহে মানে কোনেও নকৰে আৰু সহজে কামবোৰ এলেহুৱা হৈ গ'ল ন মানুহ
মানে এতিয়া মোৰ হেৰি গৰম বন্ধ দিলে এতিয়া ঘৰত এনেই আছিলো আকৌ আমি বহুত দিন লগো কৰা নাই লগো কৰা নাই ফুৰি আহোগৈ তাকে ফোন কৰিলো আৰু তোমাক
অ' আহিবি আহিবি ফুৰিবলৈকো যাম মানে ময়ো আমনিয়ে পাই আছোঁ তেতিয়া ফুৰিবলৈ গ'লে অন্ততঃ অকনমান শান্তি পাম কৰ'বাত
দুইটাই একেলগে ফুৰিমগৈ
অ' থিকে আছে দে তেতিয়া
থিকে আছে মই তোমাক জোনদিনা যাওঁ তোমাক মই জনাম দিয়া
অ' দে দে হ'ব তেতিয়া অ'
হ'ব দিয়া